হেল্ল' অঁ শুনিছা? আছো ৰবা এনেই আছো এতিয়া, তুমি?
মইয়ো এনে আছোঁ, বাকী চাহ-পানী খালা?
অঁ খালোঁ খালোঁ।
ভালে আছা?
ভালে আছো দিয়া আৰু কিবাকে, তুমি?
অঁ, আছোঁ আছোঁ। বতৰ কেনেকুৱা?
বতৰ বাৰু এতিয়া ঠিকে আছে, ৰাতি বাৰু বৰষুণ দিছিলে অকমান। অকমান মানে কি বেছিয়ে দিছিলে দিয়া, ৰাতি লাইনে নাছিলে আমাৰ তাত।
আচ্ছা আচ্ছা, বানপানী হয় ন তাত?
বানপানী নহয় বাৰু, আমি পাহাৰত থাকো ন। সেটো কাৱণে, বানপানী নহয় কিন্তু মাটি খহা সহে আৰু বহুখিনি
তাকেতো তমাৰ বৰষুণৰ ফলত সকলোৱ ধৰা বেলেগ বেলেগ ধৰণৰ কিছুমান মানে পৰিস্থিতিত পৰিবলগীয়া হয় যেনে ধৰা- তুমি ক'লা তোমালোকৰ ফালে বানপানী নহ'লেও গৰা সহনীয়া হয়
উম'
ত আমাৰ ইফালে বানপানী হয় ত বানপানী হয়তো কৰবাত নহয় কৰবাত সকলোৰে মানে বহুখিনি ক্ষতি কৰে তাৰ পিছত ধৰা তোমাৰ খেতি পথাৰতো তমাৰ খেতিয়ক বিলাকৰ কষ্টবোৰ এনে যায়।
উমঁ সেইটোয়ে, ইয়াতে ধৰা কিছুমান মই নিউজ পাই আছোঁ। কিমান বানপানী হৈ গৈছে, বানপানীৰ ফলত ধৰা কিমান ঘৰ-চৰ মানে উটুৱাই লৈ গৈছে ন‌? ইমান, মানু সেইবিলাক চাইয়ে মানে কিবা মানে দুখ লাগি যায়, ইমান ধুনীয়াকে কষ্টৰ ফলত মানে তেওঁলোকে ঘৰ বনায়- কিবাকে মানে বা বসবাস কৰি থাকে তাৰপিছত যেতিয়া ঘৰটো বানপানী আহি উতুৱাই লৈ যায় তেওঁলোকৰ মানে কিমান খিনি কষ্ট হয়।
উম হুম
উম'
তুমি কি ভাবা যে বৰ্তমান বৰ্তমান আমি বানপানীৰ পৰা বাচি থাকিবলে আমি কেনে ধৰণৰ পদক্ষেপ লৱা উচিত?
তেনে ধৰণৰ পদক্ষেপ মানে এই সমস্যটো ধৰা যদি মানুহ খিনি যদি মানে এই সময়ছোৱাত তো ক'ব গ'লে এতিয়া আমাৰ মানুহখিনিৰ পৰাইতো হয়, মানে ধৰা আমিয়ে কিমান প্লাষ্টিক, জাবৰ-জোথৰ আদি কৰি গোটেইখিনি মানে মি ধৰা ৰাস্তাত বা ডাষ্টবিনত এনেকুৱা যদি, মানে কিছুমানততু নলাত এনে পেলাই দিয় ন।
উম উম উম।
সেইবোৰৰ ফলত ধৰা সেইবোৰ বানপানী হ'লে নলাত-নলা'দি পানীখিনি যাব লাগিব এতিয়া যদি জাবৰ-জোথৰ গোটেই বিলাক যদি পেলাই দিয়ে তাৰ ফলত তু পানী খিনিতু যাব নোৱাৰিব ন, তাৰপিছতো ধৰা সেইকাৰণেতো হয়, মানে জাবৰ খিনি যদি জমা লাগিয়ে থাকে, তাতে আকৌ পানীখিনি কেনেকে মানে যাব, বৈ যা পানীখিনিতো বৈ যাব লাগিব, এই খিনিত যেতিয়া মানে নলাত জমা হৈ থাকিব তাৰপিছত আৰু ৰাস্তাটোতো মানে গোটেইখিনি পানী আহি যাব। তাৰ ফলত ধৰা ৰাস্তাত গোটেই বানপানী হৈ যায়। অকমান বৰষুণ দিলেই চোন আমাৰ ইয়াতে বানপানী হৈ যায় না।
উম, উম, ঠিক কৈছা কিন্তু আমি মানুহবিলাকেও জানো যে ক'ত পেলাব লাগে।
অ' সেইটোয়ে। মানুহখিনি মানে কি কিছুমানে জানে ধৰা কি-কিছুমানে নাজানে না। সেইটোয়ে আৰু।
অ' মানে চোৱা আমি কিছুমান পদক্ষেপ আমি নিজে হাতত লোৱা উচিত কিন্তু আমি এতিয়ালৈকে হাতত লোৱা নাই আৰু মই ভাবোঁ যে আমি মানুহবিলাকে জানি বুজি কৰি আছোঁ নেকি ক'বাত, নি আমিতো জানো মানুহবিলাকতো ইমানো অজ্ঞানী নহয় ধৰা।
অ' সেইটোয়ে। মানে জানি শুনিও মানে কৰি থাকে আৰু তেনেকুৱা ধৰণৰ।
হুম, হুম, হুম, আৰু মানে কি আচলতে প্ৰকৃতি বিনষ্ট হোৱাৰ আচল দুখী হৈছে মানুহবোৰ।
উম।
কিন্তু প্ৰকৃতি নতুনকে সৃষ্টি কৰাৰ সৃষ্টি কৰাৰ গুৰি ধৰোতাও হৈছে মানুহবোৰেই। মানে কি হৈছে নিজে বনাই নিজে শেষ কৰি আছোঁ অৰ্থাৎ নিজৰ ভৰিত নিজে কুঠাৰ মাৰাৰ নিচিনা কথা।
উম, সেইটোয়ে।
আৰু তুমি আজি বান পানী বুলি কওঁতে আজি হেৰিত যদি যাব বিচৰা, আজি যদি তুমি বশিষ্ট ত' আশ্ৰমৰ পিনে যোৱা তাত তুমি চাবা মানে তাৰে যিটো নদীটো বৈ আহে ন এনেকে হাতী গাওঁ হৈ এনেকে বৈ যায়। তুমি চাবা কি লেতেৰা হৈ আছে। কিন্তু তুমি উম, কিন্তু তুমি চট পূজাৰ সময়ত যাবা তাত তুমি নিজৰ চাহটো দেখা পাবা। একদম বা নিজৰ নিজৰ মুখখন দেখা পাবা তাত। ইমান চাফা পানী।
উম।
আৰু ত' মানুহবিলাকে অলপ সময়ৰ লগতহে মানে বস্তুবিলাক সলনি কৰিব ইচ্ছা কৰে, আচলতে মই ভাবোঁ আমি ইচ্ছা কৰিলে প্ৰত্যেক দিনাই আমি সেনেদৰে আমি ৰাখিব পাৰোঁ, অকল অকল সেই দিনটোৰ বাবে আমি যেন ৱেট মানে সেই দিন টোৰ বাবে যেন আমি অপেক্ষা কৰি থকাৰ নিচিনা হৈ যায়।
অ' সেইটোৱে, এতিয়া কিমান গছ গছনি কাটি আছে। মানে তাৰ ফলততো তোমাৰ কিমান আজিকালি মানে কিমান গৰম হৈ পৰিছে ন'? পৰিৱেশটো মানে, উম।
মানে গছ গছনি যে আজি বৰ্তমান কাটিছে, মানে গছ গছনি ক'ত কাটিছে য'ত কাটিব নালাগিছিল আৰু আৰু তাত কি বনাই বীজ বনাইছে বা বীজ বনাইছে ঠিক আছে কিন্তু সেই ব্ৰীজখন বনোৱাৰপৰা একো একো লাভ হোৱা নাই কিয় লাভ হোৱা নাই কাৰণ তাত তুমি এতিয়া দুইদিন পিছত যাবা তাত তাত তোমাৰ এইবিলাক তোমাৰ গুটখা আদি তুমি আদি পিকবোৰ দেখা পাবা। তাৰপিছত তুমি দেখা পাবা মা-মাদক দ্ৰব্যৰ বটলবোৰ দেখা পাবা তাত। তেনেকুৱা ধৰণৰ কিছুমান কিছুমান দৃশ্য দেখা পায় তাত। কিন্তু গছকেইডাল থাকোতে এটা তাত এটা সেউজীয়া পৰিৱেশ এটা আছিল, আৰু তোমাৰ এতিয়া গছ কেইডাল কাটি দিয়াৰ পিছত তোমাৰ এতিয়া আমাৰ উষ্ণতা কিমান গোলকীয় উষ্ণতা উত্তাপটো যি ধৰণে বৃদ্ধি পাইছে এতিয়া ওলাবলে টান হৈ পৰিছে, আৰু তাৰ উপৰি ধৰা গছ ৰুইছে চৰকাৰে গছ ৰুইছে, কিন্তু পাকাৰ ওপৰত ৰুলে টো নহ'ব নহয় ফুটপাথৰ ওপৰত।
সেইটোৱে মানে আৰু গছ ৰুব লাগে বাৰু, কিন্তু মানে গছ কাটিবও নালাগে ধৰা তেনে কোৱা যি যেনেকে মানে ধৰা উম সদায় ধৰা কেতিয়াবা ধৰা যিমান খিনি গছ কাটিছে সেই একেধৰণৰ গছ যদি ৰুৱে তেতিয়া অকণমান বোলে অ হয় এতিয়া অকল বৃক্ষ ৰোপনৰ দিনা এ গছ ৰুলেতো নহব।
উম নহ'ব নহ'ব।
এই অ সদায় যদি সেই গছডাল যদি ৰুই ৰুই পেলাই যদি একো প্ৰতিপালনে নকৰে তেনেকুৱা ধৰণৰ কথা তেতিয়াতো অকমান সমস্যাৰ সৃষ্টি হবই দিয়াচোন।
অ অকমান সমস্যাৰ নহয় দিয়াচোন আজিকালি তোমাৰ দেখা গৈছে দেখা দেখা পোৱা গৈছে তোমাৰ এতিয়া চাবা ৰাজস্থানত তোমাৰ গছো নাই পানীও নাই হা, কিন্তু আমাৰ ইয়াত সেইখিনি বস্তু আছে, কিন্তু আমি সেইখিনি বস্তুক মানে মূল্য দিব পৰা নাই। আমি সেই বস্তুক কাটি আছো বা পানীক আমি অযথা ব্যৱহাৰ কৰি আছো, এ আমাৰ এ তোমাৰ ভাড়াতিয়া আছে দুইঘৰ, দুইঘৰ ভাড়াতিয়াক পানী পানী যায় থাকে আৰু আৰু সিহঁতৰ কাৰণে আমি মানে মটৰটো মানে দি এনেকুৱা টাইপত দিছো যেতিয়া পানী লাগে আপোনালোকে মটৰৰ চুইচটো দিব। ত সিহঁতে মানে এনে এনেই চকতে দি থৈ দিয়ে আৰু। সে সেনেকুৱা কথাবিলাক হৈ গৈছে।
উম সেইটোৱে মানে বুজি নাপায় মানুহখিনিয়ে কিছুমান মানুহে ন।
উম বুজি পায়ো যেন মানে অবুজ।
উম।
ত' সেয়াই আমি মানুহবিলাকে কিছুমান পদক্ষেপ ধৰা কিছুমান ষ্টেপছ অৰ্থাৎ কিছুমান পদক্ষেপ আমি হাতত তুলি ল'ব লাগে যেনে ধৰা আমি দেউতাই দেউতা হওক বা মা হওক কোনোবা এটাতো সদায় ডেইলি ঘৰৰ পৰা ওলাই যায় নিজ নিজৰ কৰ্ম ক্ষেত্ৰলৈ ত সেই ক্ষেত তাৰ ঘৰৰ যিটো জাবৰ টোপোলা আছে তেওঁলোকে লৈ কিনে আহ সেই য য'ত তোমাৰ এলাও কৰা থাকে জি এম চিৰ ঠাইবোৰ এলাও কৰা থাকে ন যে ইয়াত যাবৰ পেলাব পাৰি ত তেওঁলোকে এইবোৰ আহ লৈ যাই কিনে তাত তাহাঁতে সদায় সদায় সদায় টোপোলাটোনো কিমান ডাঙৰ হব, যদি আমি ডেইলি ডেইলি লৈ যাওঁ এটা। ডেইলি ডেইলি ডেইলি জাব ডেইলী লৈ যাওঁ বেছিটো বেছি ওজন নহব চাগে সেইটোৰ? যদি আমি একমাহ মান জমা কৰি থৈ দিওঁ তি তি তি টিত তেতিয়া তেতিয়া গোন্ধ ওলাব বহুত বেয়া তাৰ ফলত ঘৰৰ পৰিয়ালৰ মানুৰ বেমাৰো হ'ল। আৰু সেইটো সেইটো লৈ যাব টান হল কাৰণে আমি নালাত পেলাই দিলো, তাৰ পিছত কি হল দুইমাহ পিছত বৰষুণ দিল বৰো খুন দিয়াৰ পিছত বানপানী হল।
উম, সেইটোৱে।
সেইয়াই আৰু বাকী ওঁ বাকী তুমি কেতিয়াবা এনে বানপানীত ফছিচানে?
অঁ, মই এদিন বেয়া বানপানীত ফচিছিলোঁ মানে, কলেজৰ পৰা আহোতে মই তোমাৰ আ আমাৰ কলেজৰ পৰা মানে, উলুবাৰীৰ পৰা মই আমাৰ ঘৰলৈকে মানে গীতানগ গৰ জোৰ তিনিআলিলৈকে মই খোজকাঢ়িছো। হিহ্ হিহ্। খোজকাঢ়ি মানে সেই পানীত গোটেই পানীত মানে খোজকাঢ়ি কাঢ়ি আহিছোঁ এনেকুৱা। এদিনটো মানে ৰাতি একদম দশটা বজাত মই ঘৰ আহি পাইছিলোঁ। মানে লাষ্টত মোক আনিব যাব লগা হৈ গৈছে। মই আহিব নোৱাৰোঁৱে। মই মানে পানীতটো মানে ভয় লাগে আৰু বানপানী এনেকুৱা দেখা খা নাই ন' তে--তেতিয়া মান ফাৰ্ষ্ট টাইম দেখিছিলোঁ। তাৰপিছত তোমাৰ অঁ তাৰপিছত তোমাৰ মানে এনেকুৱা হৈ গৈছিলোঁ মই এতিয়া ৰাস্তাটো পাৰ হৈও আহিব ব নোৱাৰোঁ তাৰপিছত আৰু ৰখি আছো, ৰাস্তাতে ৰখিআছো পিছত লগ্ গৰ এজনৰ ঘৰত গ'লো গৈ পেলাই তাৰপিছত ৰাতি একেবাৰে ন ' মোক মানে দেউ তাই আনিব গৈছে আৰু হোঁহ্ তাৰপিছতহে আহিছোঁ।
আচ্ছা, আচ্ছা। মোৰো সেনেকুৱা হৈছে বাৰু মানে মই যেতিয়া মই গণেশ গুৰিত গণেশ গুৰিটো জানাই? গণেশ তাতো মেইন বানপানী এৰিয়া ন' তোমাৰ। আ মই মানে যেতিয়া নতুনকে ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লও আৰু হলেওঁ। তাৰপিছত নতুন চোলা ন' এইবোৰ মানে ন' নতুন ড্ৰেছ হয়। বেছি দিন হোৱাই নাই যোৱা। তাৰপিছত বৰষুণ দিল নহয়, বৰষুণ দিয়াৰ পিছত যি ফচিলো মানে আৰু এতিয়া নগ'লেও নহয় বৰষুণটো অলপ কমিছে কিন্তু কমিলে কি হ'ব বানপানীটোতো কমা নাই। ইফালে ইফা ইফ্ ইফালে ই ৰিক্স ইফালে ই ৰিক্সাৰ ভাড়া হৈছে আশী টকা। মোৰ হাতত আছে পঞ্চাশ টকা। এ লাষ্টত কিবা অনলাইনকে মেনেজ কৰি বাৰু আশী টকাই দিলোঁ। তাৰপিছত সেইখিনি গলোঁ। গোটেই মোৰ হে সেই নতুন ইউনিফৰ্মটো আৰু নতুন ইউনিফৰ্ম হৈ নাথাকিলে আৰু।
উম আৰু মানে কি হয়? বান পানী যেতিয়া পানী হৈ যাব তেতিয়া মানে গাড়ী ভড়াও মানে
অঁ, উপায় নাই তেওঁলোকৰ, তেওঁলোকৰ এইটো তোমাৰ ধৰা পেট টাৰী ডেমেজ হৈ যাব পাৰে বানপীতে। কিছুমান ভাৱি চিন্তি লয় বাৰু কিন্তু অকণমান বেছি হৈ যায় আৰু।
উম, অকমান মানে আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে মানে উম অকমান মানে আ দিগদাৰ হয় আৰু।
উম, উম বহুত খিনি প্ৰব্লেম হৈ যায়। ত' আমি এনেকুৱা ধৰণৰ কিছুমান যেনেকে তুমি ক'লা এইবোৰ পদক্ষেপ ল'ব লাগে বা মও ক'লোঁ। এনেকে ধৰণৰ কিছুমান পদক্ষেপ ল'লে আমি এইবোৰৰ পৰা হাত-হাৰিব পাৰিম চাগে।
অঁ সেইটোৱে। মানুহবোৰে নুবুজে যে সেইটোৱে আৰু মেইন। কি মানুহবোৰে কিছুমান নে মানে বুজিও নুবুজাত ভাওজোৰে নে কিয়ে নাজানোঁ আৰু। তেনেকুৱা হয়। তেনেকুৱা হ'লে আৰু ক'তনো সমস্
উম, উম বাৰু দিয়া আজিলে এৰিছোঁ।
অঁ, দিয়া বাৰু। উম, দিয়া বাৰু হ'ব দিয়া, উম।